হেল্ল', হেল্ল'। হেল্ল', হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'। শুনা নোপোৱা নেকি?
হেল্ল'। হেল্ল'।
হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল'।
আহ হেল্ল' কোৱা।
কি খবৰ?
খবৰ ভালে ৰ তোমাৰ কি খবৰ?
আমিও ভালে আছো ৰহ।
ভাত পানী খালালে নে নাই?
নাই খোৱা নাই আমাৰ দেৰি হয়।
অ'চাহ খালে নাই?
চাহ খালো আৰু আপুনি খালে?
অ'।
ক'ত আছে এতিয়া?
মই এনেই আছো ঘৰত। তে বহি
ঘৰত ভাল খবৰ?
ভালে আপোনালোকৰ?
এ ভালেই লগ ক'তবা গৰমৰ বন্ধ আহিছে ক'তবা? ফুৰিব যাব লাগিছিল না।
অ' যোৱাই নাই ৰ যাম বুলি ভাবিছোহে পত
অ' হয় নেকি কত যাব এনে ফুৰিব?
এ উজনি অসমৰ ফালে যাম বুলি ভাবিছো ৰা।
অ' আমি আৰু এই কামাখ্যাত যাম নেকি এইবাৰ বন্ধত।
হয় নেকী?
অ'।
ভালে।
এনে আপুনি এনে কামে
অ গৈছিলো ইবাৰ। স বেছি দিন হোৱাই নাই যোৱা মোৰ মাহী গৈছিল ভণ্টি
অ ফেমিলি মানে?
অ অ ফেমিলিৰ লগত
এনে তুমি কি জব কৰি আছা নে পঢ়ি আছা?
নাই মোৰ পঢ়া হে এক বি এ কমপ্লিট হল।
অ এইবাৰ এইবাৰেই নেকি?
হয়
অ আচ্ছা ভালে হৈছে দে এতিয়া কি কৰিম বুলি ভাবিছে?
এতিয়া মই দি এল এদ কৰিম বুলি ভাবিছো ৰ।
অ ভালে ভালে ভালে। ডি এল লেট কৰিবা ন ত' আপুনি মইটো বৰ্তমান এনে জব কৰি আছো।
অহ
এনেই আৰু মানে পাৰ্ট টাইম জব কৰো।
অ কিমান কে ছেলাৰি
সেয়ে আমাৰ দৰমা বহুত ৰ।
বেয়া ভালেই
সেই পদ‌ পঞ্চাছ ষাঠি মান দৰমহা পাওঁৱেই আমি।
হয় নেকি।
আহ এনে চৰকাৰী হেৰিৰ কামত তুমি প্ৰিপাৰচন কৰা নাই?
এ এপ্লাই কৰিচিলো তাৰপিছত নহ'ল।
এ কিহত এপ্লাই কৰিছিলা?
এ দি আৰ ইত কৰিছিলো তাৰপিছত এইবাৰ আছাম পুলিচ ত কৰিছোঁ।
অ আছাম পুলিচত কৰিছা নেকি? এই এইবাৰ?
আহ অ
অ মানে আপুনি নহলে ডাউৰি আছে? ফিজিকেলৰ কাৰণে।
হয় দাউৰি আছো ৰস।
এনে টাইমিং কিমান লাগে তোমাৰ ৰানিঙৰ?
মোৰ সাত মিনিট মান লাগে।
অ ঠিক ঠিকে আছে দিয়া ভালকে প্ৰেক্টিচ কৰিবা আহি যাব।
উম উম
লং জাপটো?
লং জাম্পটো এক্সিলেণ্ট নহয় বাৰু উম দস এঘাৰ বাৰ আহে।
অ এয়া আৰু আৰু কষ্ট কৰিব লাগিব।
উম বহুত কৰিব লাগিব।
তোমাৰ কাহ হৈছে নেকি? ইমান
নকবা নকবা। বহুত হৈছে।
অহ হয় নেকি? এনে আপোনাৰ বিয়া বিয়া হৈছে নাই আছে হৈছে নে নাই?
নাই নাই হোৱা নাই এতিয়া মোৰ পঢ়া শেষহে হল।
বিয়া অ বিয়া হোৱা নাই মানে?
নাই আৰু হব তিন চাৰি বছৰ পিছত।
অ হয় নেকি। থিকে আছে দিয়া ভাল এটা জব কৰাৰ পিছত লাহেকে পিছত বিয়াৰ কথা ভাবিবা।
উম এতিয়া ভাবাই নাই ৰ।
অ ঠিকে আছে। এনে ঘৰত কোন কোন আছে তোমাৰ?
উম মা, দেউতা, ভন্টি, ভাইটি আৰু মই।
অ এই দেউতাই কি কৰে?
মোৰ দেউতা ড্ৰাইভাৰ।
অ দাইভাৰ নেকি। কিহৰ বা চাইকেলৰ না বাইকৰে ড্ৰাইভাৰ?
অ ট্ৰাক চালক ট্ৰাক।
অ ৰাখো। ঠিকে আছে, আপোনালোকৰ দৰমহা বহুত পাই নহ'লে তোমাৰ দেউতা।
উম, এনে ত্ৰিশ হাজাৰ মান পায়। ঘৰখন চলে আৰু কোনোমতে।
অঁ। আৰু তোমাৰ মায়ে?
আমাৰ মা কেতিয়াবা কৰি যায় ৰোৱাা ভৰুৱা
অ' হাউচ ৱাইফ মানে।
হয় হয়।
অ' মই তোমাৰ মা জব, জব কৰে নেকি?
কৰে পিছে আপোনাৰ ঘৰত কোন - কোন আছে?
মোৰ ঘৰত দেউতা আছে, মা আছে, মোৰ ৱাইফ আছে।
হয় নেকি ল'ৰা ছোৱালী নাই?
ল'ৰা ছোৱালী নাই, এইবাৰহে বিয়া গল হেৰিয়ত কিহত কি কয় এয়া বহাগত।
হয় নেকি? পিছত আপোনাৰ ৱাইফ কৰ পৰা বিয়া কৰাইছা?
এই মই কিবাৰ পৰা আনিছিলো, এই কি কয় এইটো জেগাটোৰ নাম আছিল ৰাজস্থান।
হয় নেকি বিহাৰী নেকি?
অ বিহাৰী কিয়ে তামাম ৰুটি খাঁই মাৰুৱাৰীয়ে। কি কয় এই ডালদা, ঘিঁ
দৈ এই বোৰেই খায় ন।
অ, হয় হয়।
ভালেই দিয়া।
পিছে আপোনাক বিয়াত মাত এই মাতাই নহল, এ সৰু মোৰ থুল মূলকে পাতিছো আৰু। মানে হেৰি খেলি মেলি হৈছে অলপ পইচাৰু
অ অ অ অ, একোৱে নহয় দিয়া।
উম। এ মাতা লোৱা সেই অন্নপ্ৰশন্নত মাতাম ৰ,,
নিশ্চয় যাম।
হ'ব আহিব আহিব ভালে লাগিব আহিলে।
অঁ অঁ।
দে ফুৰিব কেতিয়া যাবা?
উম যাম আৰু এই মাহৰ জুলাইত যাম বুলি ভাবিছোঁ।
অ তোমালোকে এনে কোন কোন যাবা। কোন কোন যাবা
উম মই অকলে যাম বুলি ভাবিছোঁ
অকলে যাবা
অ
মানে তুমি অকলেই অ মানে তুমি অকলে ভ্ৰমণ কৰি ভাল পোৱা?
অ
অ পিছে আজিকালি দিন কাল বৰ বেয়া ন, অকলে যোৱাটো ভাল নহ'ব তোমাৰ।
উম উম
যিহে, যিহে বৰ্তমান পৰিস্থিতি বেয়া
আৰু মোৰ বান্ধৱীকেটাৰ লগত যোৱাৰ প্লেন কৰি আছো ৰবা নগাওঁ বৰদোৱাত। বুলি
অ' বৰদোৱা বৰদোৱা মজা ঠাইত। সেটো হেৰি শংকৰ মাধৱৰ হেৰি আছে। উম, ভাল ভাল।
হয় হয়।
এনে অৱশ্যে মই যাই পোৱা নাই যাম বুলি ভাবি আছো ৰবা ময়ো।
উম উম যাবা যাবা আমিও যাম বুলি প্লেন কৰি আছো আৰু
অ, আপুনি আগতে গৈছে, গৈছে নেকি আপুনি বৰদোৱা,
নাই এবাৰো যোৱা নাই। এনে নগাঁৱত গেইছো বাৰু বা হাৰ তাত।
অ,
আৰ তাতে থকা মৃত্যুঞ্জয়।
অ আপোনাৰ কি নগাঁওত বাই বাইদেউ আছে। অ মানে তাত বিয়া হৈছে। অ ঠিকে আছে। তেনেধৰা ফুৰিব গলে তোমাৰ তাতে থাকিও তুমি ফুৰিব পাৰিবা।
অ অ, সেইটোৱেই। এতিয়া আৰু এটা শিৱলিংগ আছে নহয় মৃ ত্যুঞ্জয় সেই
অ' ঠিকে আছে, ঠিকে আছে।
যে বহুত চাব লগা ঠাই আছে গুৱাহাটীত।
অ' তোমালোকৰ ফালে গৰম কেনেকুৱা আজি?
গৰম বহুত, নকবা আৰু।
অ। আমাৰ ফালে বহুত গৰম দি'ছে। তেত্ৰিশ ডিগ্ৰী। আমাৰ ফালেও মোটামুটি বহুত গৰম। অ'। কি কৰি বৰ্তমান আৰু গৰমৰে দিন‌। আৰু ইটো মাহত আৰু গৰমৰ বন্ধই পৰিব, স্কুলত বন্ধ থাকিব।
হয় হয় হয়।
উম, জুলাই মাহ মানে, কৰ্মৰ বন্ধ, গৰম দিন, কঁঠাল পকিব, আম পকিব।
ফল মোৰৰ বতৰ, গৰম দিন।
কঁঠাল খালে নে নাই?
এ, মই কাঠাল খাব বেয়া পাওঁ, একেবাৰে বেয়া পাও, আপুনি?
অ, মই কঠাল মই খাও, বিচাৰি গুতিটোহে, মোক ভাল লাগে বেছিকে।
অ, মইো সেইটোৱে গুটিটোহে লও, কঁঠাল না
উম। অ, এ তোমালোকৰ গাছৰে কঁঠাল নে, কিনি অনা?
অ, আমাৰ ককাহঁতৰে আছে এটা গছ। তাৰিছত তাৰে পৰাই লৈ আহো, আমাৰ নিজৰ নাই।
অ, নিজৰ নাই মানে কঁঠাল।
নাই, নাই। এ, আজিও আমাৰ কঁঠাল গুটি এ, গোটেই কেটো
অ, আমাৰ আছে এটা কঁঠালট নিজে পকে, নিজে সৰি যায়। অ, আমাৰ মানে খোৱা মানুহৰ বৰ অভাৱ।
হয়।
নাখায় ছবে খালী গুটিহে, খাব বিচাৰে।
তাকেইেতো।
এনে কঁঠালৰ গুটিৰ বহুত দাম ন।
অ, বেলেগত বহুত দাম। আমাৰ ইয়াতে হে গাৱঁলীয়া জাগাত নাই।
অ, কঁঠালৰ গুটি গুটি, তাৰ পিছত কচুৰ ঠেং, এনেকুৱালাই লভৰা বনাই খালে মজা লাগে।
উম, আমাৰ আজি সেনেকৈ বনাইছে কলা কচু, দুধ কচু, তাৰপিছত কাঠালৰ গুটি, তাৰপিছত ডাঠা।
অ, ডাঠা ঠিকে আছে, কলা কচুটো শৰীৰৰ কাৰণে ভাল ন।
অ, অ, খাব, খাব।
অ, ভিটামিন আছে তাত।
উম, আপোনালোকে খাই না নাই।
খাওঁ, খাওঁ কিয় নাখাওঁ। দম কচুতো ভাল বস্তু নহ মাজে, মাজ খাওঁ।
উম, আইৰণ আছে কলা কচুত।
আইৰন আছে অ' ক'লা কচুত। আমাৰ এই আমাৰ ফালে বৰ্তমান কচু পোৱাই নাযায়। এই যে গাহৰি আছে ন। কাটিয়ে পেলাই।
অহ। গাহৰি পোহে নেকি আপোনালোকে।
গাহৰিতটো আমাৰ বহুত আছে। মানে আমি গাহৰি বিজনেছে ক'ব পাৰি আৰু।
অ' আচ্ছা।
অহ বহুত ভাল। ভালে ইনকাম হয় গাহৰিৰ। তোমালোকৰ কিমান। কিয় গাহৰি নাই।
আমাৰ আছে এটা।
এটাই আছে নেকি অঔ থিকে আছে। পোৱালি নে মাহাৰি,
পোৱালিয়ে। বেছি ডাঙৰ হোৱা নাই।
নতুন কে,